এনেই আছে হেৰি গৰম লাগি লগিছে যে অকমান বিচনাত পৰি আছিলো তুমি কি কৰি আছা?
মইয়ো এনে মোবাইলকে মানে মোবাইলত মানে ইনষ্টাগ্ৰাম চাই আছিলো তাকেই। অ' মই তোমাক
কোৱাচোন?
মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলো মানে। আমাৰ ওচৰত তাতে মানে নতুনকৈ ৰেষ্টুৰেন্ট এটা খুলিছে ত মই তাতে যোৱাকালি গৈছিলো মানে।
অ, মইো জানা তোমাক এটা বস্তু কম কমকে আছিলো মানে আমাৰ ওচৰতে এটা ৰেষ্টুৰেন্ট খুলিছেতো মই ভাবিছিলো মই তোমাক সুধিম নেকি তুমি যাবা নেকি মোৰ লগত আমি বোলো আমাৰ মন পছন্দ বস্তু কেইটা খাই আহিম।
অ হয় নেকি। মানেই যাম দিয়া সেইখনতো যাম আৰু ইয়াতে যিখন নতুনকে খুলিছে যে। সেইখনতো যাম চাম কাৰ মানে, অ।
আৰু মই শুনিছো যে যোনটো মানে মোৰ ঘৰৰ ওচৰত খুলিছে যে সেইটো মানে বহুত ভাল মানে খোৱা দিয়ে বোলে আৰু বহুত বোলে আইটেম আছে। তাত চাইনিজ উম ফুড আছে, তাৰপিছত আম উম ভাৰতীয় অ খাদ্য আছে, তাৰপিছত জাপানিজ খাদ্যও আছে আৰু কোৰিয়ান খাদ্যও আছে বোলে।
অঁ আৰু এনে অ প দামবোৰ কেনেকুৱা হয় নো খাদ্যবিলাকৰ।
অঁ দামবোৰ ক'ব গলে ভাৰতীয় খাদ্যবোৰৰ দাম ইমান বেছি নহয় কিন্তু কোৰিয়ান আৰু জাপ পানীজ খাদ্যটো মানে বহুত বেছি দাম। আৰু উম মানে এক প্লেট ফৌৰ ফিফটি, আ পাঁচশ, ছশ, চাৰিশ পঞ্চাছ তেনেকুৱা, কিন্তু আকৌ আ চাইনিজ খাদ্য আৰু ভাৰতীয় খাদ্যবোৰ মানে ইমান দাম নহয়, মানে একদম মানে আমাৰ আমি খাব পাৰি খাব পাৰাকে দাম আছে মানে।
অঁ হয় নেকি। আৰু এইখনত যে মই গৈছিলোঁ ন ইয়াতে মানে দাম টো মানে কম হয় আৰু তোমাৰ খোৱাটোও মানে বহুত বিৰাট ভাল পাইছো মই, ইয়াতে আহিব পাৰি যদি তুমি কোৱা।
অঁ ঠিক আছে নিশ্চয় যাম তোমাৰ লগত আৰু আমি বহুত দিনো হ'ল ভালকে কথা চতাও পতা নাই, ৰেষ্টুৰেণ্টত গৈ পেলাই ভালদৰে কথা চথা পাতি আহিম আৰু ন।
অঁ এনে তোমাৰ প্ৰিয় খাদ্য কি হয়।
মোৰ প্ৰিয় খাদ্য পিজ্জা হয়, মই মানে পিজ্জা বিৰাটেই ভাল পাওঁ, তুমি এনে কি খাই ভাল পোৱা।
মই পিজ্জ মইয়ো পিজ্জা ভাল পাওঁ আৰু মই বিৰিয়ানীও ভাল পাওঁ। দুইটাই মানে খাই খ
অঁ তুমি এনে বিৰিয়ানীত কোনটো বিৰিয়ানী খাই ভাল পোৱা।
বিৰিয়ানী মানে পালেই হ'ল আৰু মই চব বিৰিয়ানীয়ে খাই ভাল পাওঁ।
মানে তুমি চিকেন মটন চব ন এগ
অ' অ'- অ' যিটো মানে পোৱা পাও, বিৰিয়ানী খাই হেৰি ভাল পাওঁ আৰু।
বুজিছো, অঁ মই খাই ভাল পাও মই চবতকে বেছি ভাল চিকেন বিৰিয়ানী য়ে পাও, মাটন বিৰিয়ানীটো কিবা এটা ভাল নালাগে মানে একদম শুকান শুকান লাগে। কিন্তু মানে চিকেন বিৰিয়ানীটো বিৰাতে ভাল লাগে মানে বুজিছা আৰু একদম ৰাইতা যদি দি দিয়া লগতে আৰু বেছি মানে বেছি ভাল হৈ মানে বেছি ভাল হৈ যায় মানে খাদ্যটো।
অঁ-অঁ।
উম
মানে
তাত, উম।
এনে জাংক ফুডৰ ভিতৰত কি ভাল পোৱা।
জাংক ফুডৰ ভিতৰত মই তোমাৰ চিকেন ললিপপ, চিকেন পকৰা। তাৰ পিছত অ উম বাৰা পাও।
উম।
এইবিলাক ভাল পাওঁ। আৰু তুমি এনে জাংক ফুড খোৱা নে নাই?
মইতো খাওঁ মই তোমাৰ মম'টো বহুত খাওঁ জাংক ফুডৰ ভিতৰত তাৰপিছত তোমাৰ হেৰি চাওমিন খাওঁ আৰু এনেকে ৰোল চল খাওঁ আৰু জাংক ফুড সেইকেইটাই মানে বেছিকে চলে মোৰ।
অ', মই বাৰু ম'ম ইমান নাখাওঁ কিন্তু চাওমিনটো চলে মোৰো কিন্তু মই মানে জাংক ফুড ক'ব গ'লে মানে যদি মই ঘৰৰ পৰা বাহিৰত ওলাওঁ আৰু যদি কিবা এটা মানে জাংক ফুড খাবলৈ মানে মানে এনেকে মন যায়। মই চিকেন ললি আৰু চিকেন পকৰাটোৱে খাওঁ ইমান ভাল লাগে নহয়। একদম সৰু সৰু সৰু সৰু বনলেছ কেইটা দিয়ে যে বিৰাট ভাল লাগে খাই পেলাই মেওনিজৰ লগত।
অ', মইয়ো খাম ৰবা। তোমাৰ তুমি ক'লা যে এতিয়া শুনি কিনে মানে খাব মন গৈছে।
অ খাবা আমি একেলগে গৈ খাম দিয়া। আৰু পিছে তুমি যে উম ক'লা যে বিৰিয়ানী খাই ভাল পাওঁ তুমি নিজে বিৰিয়ানীটো বনাব পাৰানে?
আহ আজিলৈকে বাৰু বনোৱা নাই কিন্তু বনাই চাব পাৰো আৰু। হেৰি ইউ ভিডি'অ চাই মই বহুতখিনি ৰেচিপি শিকিছো। এইটোও শিকি ল'ম যিহেতু- এটো ভাল পাওঁ বিৰিয়ানী খাই কিনি।
অঁ
তুমি এনে বনাইছা নে কেতিয়াবা, বিৰিয়ানী বা এনেকুৱা ধৰণৰ-
অঁ বিৰিয়ানীটো মই বনাইছো কিন্তু, চিকেন বিৰিয়ানীটো। আৰু উম অলপ- মানে, হেৰি হয় মানে, বনাবলে অলপ জামেলা হয়। কিন্তু, মানে বিৰাট ভাল লাগে। মানে, প্ৰথমতে কি' কৰিছো চিকেনটো মেৰিনেট কৰি পেলাই- ফ্ৰিজ'ত সোমাই থৈ দিছো। এইফালে পিয়াজ, চিয়াজ চব- যি বস্তু লাগে, চিকেনৰ কাৰণে চব বনাই লৈছো আৰু হা। কাতি, মেলি চব এক- মানে, ধুই, মেলি ৰেডি কৰি লৈছো, আৰু আ চাউলটো মানে, হেৰি চাউল কি' বুলি কয়, অঁহ হেৰি- ডাঙৰ, ডাঙৰ চাউলটো যে থাকে, যে- এই চাউলটো মানে- উম' মানে, একদম ধুই, ধুই পেলাই থৈ দিছো আৰু হা। পানী দি পেলাই, তাৰ পিছত কি কৰিছো, আ এ ফাৰষ্ট্ৰ'ত প্ৰেচাৰ কুকাৰ লৈছো, কাৰণ উম মাংসটো মানে, সিজাবলে। একেবাৰে প্ৰেছাৰ কুকাৰতে বনাম ন। সেইকাৰণে কি কৰিছো প্ৰেচাৰ কুকাৰত লৈ পেলাই, আগত চিকেন, চিকেন মানে, চব আগতে পিয়াজ, চিয়াজ দি পেলাই, পিয়াজ, তাৰ পিছত উ হেৰি আদা, নহৰু আ'হ তাৰপিছত জলকীয়া তাৰপিছত, চব মছলা মৈ মছলা যিমান আছে চব দি পেলাই মানে একদম সিজাইছো, তাৰ পিছত মাংসটো দিছো। মাংস, তাৰ পিছত আলুটো দিছো, পুৰা মানে একদম দহ, পোন্ধৰ মিনিট মানে সিজাই পেলাই, ঢাকনি বন্ধ কৰি তিনিটা চিটি মাৰি দিছো।
অ', বা পুৰা বনাব পাৰা, তাৰ মানে?
অ' অ' নহয়, নহয় চিকেন বনোৱা নাই। মাটনৰ, মাটনৰ, মাটনৰ জানাই নহয়? বহুত চিটি লাগে, নহ'লে মাটনটো মানে, পাছত মানে, হেৰি নহয় মানে। একদম মানে, কুমলীয়া নহয় অ'। কোমলিয়া নহয়, টান হৈ থাকে। সেইকাৰণে আগতে- তিনটাৰ পৰা পাঁচটা চিটি মাটনৰ মাৰিছো, তাৰপিছত প্ৰেচাৰ কুকাৰত ঢাকনটো খুলি পেলাই, এই চাউল কেইটা দি পেলাই, পানী দি পেলাই, মানে, বেছি ঝোল, ঝোল হব নালাগে। মানে, কাৰণ শুকাই যাব লাগে ন' বিৰিয়ানীটো। সেইকাৰণে মানে- সেটো মই মানে ভাতৰ নিচিনাই দিছো। যেনেকে, আমি ভাত'ত দিও। তেনেকে মানে পানীটো দি পেলাই আকৌ পাঁচ, পাঁচটা নহয়, আকৌ তিনটা চিটি মাৰিছো। মানে, টোটেল সাতটা চিটি মাৰিছিলো। মোৰ মনত আছে। তাৰপিছত মানে, একদম ধুনীয়া হৈ গৈছে, মানে ইমান ধুনীয়া লাগিছে নহয়। আৰু চাউলটো বাচমতি
তেতিয়াহলে খাব যাব লাগিব আৰু কেতিয়াবা বনালে।
আহিবা আহিবা মই মই বনালে তোমাক মাতিম মই গম প পোৱা নাছিলো নহয় তোমাৰ বিৰিয়ানী ভাল লাগে বুলি। মানে বিৰিয়ানী ভাল যদি তোমাৰ লাগে মই তোমাক এতিয়া মাতিমেই আৰু যেতিয়াও বিৰিয়ানী বনাও।
আহ এনে এইবোৰ এইবোৰৰ বাহিৰেও ভাৰতীয় মানে কিবা যদি খাদ্য কওঁ তেতিয়াহলে কি ভাল পোৱা?
এনেই এ অ' বোৰ বাদ দি মানে ভাৰতীয় খাদ্য হ'লে মানে মই চাউথৰ খাদ্যকেইটা ভাল পাওঁ দোচা ইডলি চাম্বাৰ। এইবিলাক মানে বিৰাটে ভাল লাগে। পোহা ভাল পাওঁ তাৰপিছত এ কি বুলি কয় ৰুট ৰু পুৰি পুৰি চব্জি বিৰাট ভাল লাগে চোলে ভাটুৰে। বিৰাট ভাল লাগে মানে মোৰ। এ ভাৰতীয় খাদ্যৰ ভিতৰত আৰু ভাতটোতো আছেই বাৰু ভাতটোতো আমি খাওঁৱে তিনিবাৰে খাওঁ। কিন্তু তাৰ বাহিৰেও মানে পোহা এইবিলাক মানে বিৰাট ভাল লাগে। এনে তুমি তুমি কোনটো বেছি ভাল পোৱ মানে চাইনিজ খাদ্য জাপানিজ কোৰিয়ান নে ভাৰতীয় খাদ্য বেছি ভাল পোৱা?
ভাৰতীয়ততো তোমাৰ ঘৰত চলে সেইটোতো খোৱা যায় সদায় আৰু এনে ভাল পাও মই চাইনিজ খাদ্যটো বেছি ভাল পাওঁ।
ঠিকে আছে।
অ'।
চাইনিজটো ভাল লাগে দিয়াচোন। বাহিৰত গ'লে চাইনিজে খোৱা হয় বেছি কিবাহ
অহ এইবোৰ জাংক ফুডবোৰ আমি খাওঁ যদিও কিন্তু স্বাস্থ্যৰ কাৰণে ইমান এটা ভাল নহয়।
নহয় কিন্তু উম স্বাস্থ্যৰ কাৰণে স্বাস্থ্য স্বাস্থ্যৰ কাৰণে ভাল নহয় কিন্তু আ বাহিৰত ওলালে এই জাংক ফুডটোৱে খাবলৈ বেছিকে মন যায় জানা
অহ মানে আমিতো এতিয়া ধৰা ৰাতিপুৱাও অহ মেগীটো খালো পুটুককে মানে বনোৱা যায় বা সময় কম হয় কিন্তু সেইটোতো ইমান এটা স্বাস্থ্যৰ কাৰণে ভাল নহয় ৰাতিপুৱাই খোৱা কিন্তু সময়ৰ নাট নাটনিৰ কাৰণে আমি সেইটো খাব লাগে এতিয়া ধৰা কলেজ চলেজ ৰাতিপুৱাই যাব লাগে বা যাৰ যাৰ ধৰা কাম থাকে তহ তেনেকে মানে এইবোৰ স্বাস্থ্যৰ কাৰণে এক একেবাৰে ভাল নহয় বুলি মই ভাবো
তুমি ঠিকে কৈছা বাৰু জাংক ফুড টো স্বাস্থ্যৰ কাৰণে একেবাৰে ভাল নহয় আমি যিমান পাৰো সিমান জাংক ফুডৰ পৰা দূৰত থাকিব লাগে আৰু ধৰা জাংক ফুডে হওক মানে জাংক ফুড চিকেন ললিপপ চিকেন পকৰা এইবোৰ আমি ঘৰতে ভাল তেলেৰে ভাল বস্তুেৰে বনাব লাগে কাৰণ বাহিৰত ইমান ভাল তেল ইহ ইহ ব্যৱহাৰ নকৰে কাৰণ ইমান যদি ভাল তেল ব্যৱহাৰ কৰে তেতিয়াহ'লে ইয়াতে দামো বঢ়াই দিয়ে হয় নে নাই? সেই কাৰণে সিহঁতি সেইটো জানি বুজি যি ভাল তেলবোৰ মানে ব্যৱহাৰ নকৰে সেইকাৰণে যদি জাংকফুড আমাৰ খাবও মন যে আমি ঘৰতে নিজে উম‌ উম অকনমান নিজে কষ্ট কৰি পেলাই বনাই খোৱাটো মানে উচিত মই ভাবোঁ। কাৰণ নিজ অহ নি কাৰণ লোভৰ লোভ চাব গ'লে নিজৰ স্বাস্থ্যটো মানে বেয়া কৰি লাভ নাই। আজিকালি কিবা এটা হ'লেই স্বাস্থ্য বেয়া হৈ যায় স্বাস্থ্যৰ অপকাৰ কৰি এক দম লাভ নাই। যিমান পাৰে সিমান মানুহবোৰে নিজৰ স্বাস্থ্যৰ ফালে অকনমান চাব লাগে
উম উম, এনেও তুমি অহ জাংক ফুডৰ বাহিৰেও ফল-মূল খোৱানে ৰাতিপুৱাৰ ভাগত
অঁ মই ৰাতিপুৱা ভাগত নাখাও। ‌ কিন্তু অঁ ৰাতিপুৱা কিবা এটা খাই লোৱাৰ পিছত মই কল নহলে আপেলটো খাওৱেই নিয়ম মতে।
অঁ।
খোৱানে?
মই মানে কেতিয়াবা ধৰা অ সময় হয় যেতিয়া তেতিয়াতো ফল-চল ইমান নানে মানে আপেল-চাপেলটো কাটি লব লাগে না সেইখিনিটো মানে যেতিয়া মানে সময় পাও ধৰা কেতিয়াবা এতিয়াতো বন্ধ আহি আছে এতিয়া খাম বাৰু ভালকে। অঁ খোৱাতো ভাল যিহেতু খাব লাগিব আৰু।
অঁ নাই ঠিকে আছে আমি যিমান পাৰোঁ সিমান জাংক-ফুডৰ পৰা আঁতৰি থাকি পেলাই এই ফল-মূল বা যদি একদম মানে জাংক-ফুড খাবলৈ মন গৈয়ে আছে একদম তেতিয়াহ'লে নিজে অলপ কষ্ট কষ্ট কৰি দোকানৰ পৰা কিনি আনি পেলাই অঁ ব নিজে ভাল বস্তুেৰে বনাই পেলাই খাব লাগে।
অ' আৰু মই শুনিছোঁ যে হেৰি অ ফল-মূল যদি ৰাতিপুৱা খোৱা হয় তেতিয়াহ'লে স্বাস্থ্যৰ কাৰণে বহুত ভাল বোলে। আমি ৰোগৰ পৰাও আঁতৰি থাকিব পাৰো।
অঁ সেই, অঁ সেইটো হয় বাৰু তোমাৰ লগত ভাল লাগিল বাৰু কথা পাতি।
অঁ মোৰো ভাল লাগিল।
অঁ ঠিক আছে।